হেল্ল' হেল্ল' হেল্ল' হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছ ন শুনিছা
আৰু
হেল্ল' শুনিছা পুলিচা
দ
অ' শুনিছানে
অ' শুনিছো শুনিছা।
হেল্ল'।
শুনিছা নেকি?
হেল্ল'।
হেল্ল'।
অ' শুনিছা?
অ' শুনিছো।
কি কি কি কৰিছা?
এনেই আছো ৰবা। মানে ফোনটো দেখোন বলতে হেৰি হৈ থাকিলো মানেহ ব নে কি কিবা
হয় কিবা নেটৱৰ্ক প্ৰব্লেম ন কিবা চাৰভাৰ ইচু নাজানো কিন্তু কি কৰিছা বিচাৰিবো
এ, এনেছো ৰবা পাইতিয়া
আহ তাকে ভাত পানী খালা
ভাত খোৱা নাই ৰ'বা কি খাম
হয়-হয়-হয় ঠিকেই।
বাকী আৰু কত ফুৰিব যোৱা নাই।
অ, আজি যোৱা নাই ৰবা আজি অলপ ঘৰতে হৈ আছো। আজি ৰেষ্ট কৰি আছো ৰেষ্ট। আজি ফোন ৰেষ্টত আছো উ। আজি পুৰা ৰেষ্ট আছে
এ, আজি অলপ এটা মানে আজি এটা মানে কি কৈছে?
সন্ধিয়া হ'ল নে নাই? হেল্ল'।
ঘৰতে থাকিব নেকি অ
ঘৰতে থাকিম বুলি ভাবছো। আজি হয়-হয়-হয় তুমি?
ভালেই বাৰু এ এনোই আৰু চফৰটো
হয়, হয়, হয়, হয়। চ' আজি কি
কথা মোৰ মনত পৰি মানে তোমাৰ আৰু তাৰ ওপৰত মানে তোমাৰ যি অৰণয় আছে ডাঙৰ ডাঙৰ অৰণ্যয়
হয় হয় ডাঙৰ ডাঙৰ অৰণ্য।
যেনে অৰণ্য তোমাৰ এই এমাজন জি তোমাৰ এমাজন ৰিভাৰ বুলি এটা আছে, এমাজ তোমাৰ হেৰি ফৰেষ্ট
ৰেইন ফৰেষ্ট, এমাজন ৰেইন ফৰেষ্ট আছে হয় হয়। হয় হয়।
সামিছো মানে তাত মানে তোমাৰ বোলে
সাপৰ কাৰণে বিখ্যাত তাকো কোব্ৰা কিং কোব্ৰা।
কিং কোব্ৰা নহয়, এমাজন ৰেইন ফৰেষ্টত মানে কি তাত বোলে মানে তোমাৰ অ, কৰ্জহৰ পোহৰই নপৰে।
হয় হয় ফূৰ্যৰ পোহৰ নপৰে, তাতে অনস বৰষুণে হৈ থাকে, এইটো কাৰণেটো ৰেইন ফৰেষ্ট ন' নাম
ন, নহয় মানে তাত মানে কি তোমাৰ ইমান ঘন মানে গ মানে তুমি এনডাল ৰাতি যেন লাগে মানে ইমান
অ, হয় হয় ব' ঠিকে কৈছা এইটো হয়, কিন্তু তাতে মানে বেছি বেছিভাগ টাইমতে মানে পৰিছিলো ন' সৰুতে জেনেললৈ জিকেট চ' তাতে পৰা হিচাপে মানে বেছিভাগ টাইমতে তাতে বৰষুণ ষুণে দি থাকে।
বৰষুণ দিতিয়া সেইকাৰণে ৰেইন ফৰেষ্ট বুলি দিছে, আৰু তোমাৰ মানে তাক মানে কি, বৰষুণ দিলেও মানে তলত পানী নপৰে মানে ইমান জংঘল মানে ইমান তাক, আৰু আৰু তোমাৰ মানে তোমাৰ এমাজন এম ৰেইন ফৰেষ্ট খন হৈছে মানে ৱৰ্ল্ডৰ ভিতৰত পৃথিৱীৰ ভিতৰত মানে ডাঙৰ অৰধেই।
হয় হয় হয়, পৃথিৱীৰটো ডাঙৰ অভিজ্ঞতা।
আৰু তোমাৰ হেৰি মানে সেইখন সে-অ-অহ হেৰী তোমাৰ এমাজন ৰেইন ফৰেষ্টখন দুখন দেশত সোমাই আছে কিজানি মই জানাত আৰু তোমাৰ, ব্ৰাজিল আৰু তোমাৰ ম ব্ৰাজিল আৰু তোমাৰ মেক্সিকো নাই এখন কিবা দেশত কেনেকে সোমাই আছে। ইমান ডাঙৰ এৰিয়া।
হয় হয় চাগে, হয় হয় হ'ব পাৰে। নট চিয়ৰ হ'ব পাৰে, উম উম উ। হয় হয়, তাকে মানে এমাজন। মানে বাহিৰৰ দেশত মানে বাহিৰৰ মানে দেশত যেনেকা এনেকুৱা মানে অ গছ গছনি আছে চ' আমাৰ যদি অসমতো মানে এনেকুৱা থাকিল হয় মই নাভাবো যে মানে পশু জন্তুবোৰ বাহিৰত ওলাব আহ লগা পৰিস্থিতি হ'ল হয় যদি বাহিৰত দেশৰ দৰে মানে এ গছ গছনি থাকি লয় মানে পুৰা গছ গছনি চ জন্তুবোৰ জংঘলতে সোমাই থাকিলে বাহিৰত কিয় অহাৰ দৰকাৰ আহ বাহিৰত কিয় আহে বাহিৰত আহে একমাত্ৰ মানে এ এ এহ তৰ খা-খানা পিনা বস্তু বস্তু বোৰ বিচাৰি নাপায়, চ' এইটো কাৰণে বাহিৰত আহে, চ' মই এইটোয়ে ভাবো য' আমাৰ আ-আম-আমাৰ টো মানে অসমখন মানে হ'ব লাগে, অসমৰ অৰণ্যবোৰ যেনেকুৱা মানাজ কাজিৰঙা আজিবল, বানাছ কাজিৰঙাত কিন্তু আজিকালি বহুত মানে বানপানীও হয়, তাৰপিছত গছ গছনিও কমি গৈছে চ' যি জন্তুবোৰ মানে আহ বাহিৰত ওলাই আহে, মানে
মানে কি মই মানে কি এমাজ বোলে মানে তোমাৰ এমাজন হৈছে মানে তোমাৰ মানে তাত এনেকুৱা এনেকুৱা ম হেৰি আছে তাত জন্তু আছে তোমাৰ এইবিলাক মানে তাতপমানানৰাই ত
হয় হয় তাৰোৰে বিক বিক হয় হয় হয় হয় প্ৰকা য
তাৰেপ বহুত অক্সিজেন তাৰমানে অক্সিজে অক্সিজেন মানোৰে বহুত অক্সিজেন আহ এমাজন ৰাইন ফৰেষ্টৰ পৰা আৰু তোমাৰ
হয় হয় বহুত অক্সিজেন আহে গছ গছ গছনি বহুত আছে ন
তোমাৰ মানে কি এমাজন ৰেইন ফৰেষ্টটো তোমাৰ হেৰি মাজেদি গছেি ৰিভাৰ ত নদীতটো তাৰমানমানে তোমাৰ মাজেদি গৈছে এমাজন ৰাইন ফৰেষ্টৰ এটাল কি আছে তোমাৰ তাৰে মাজেদি গৈছে তোমাৰ কি কৈছা
অ
কি কৈছে হেল্ল'
তে আ হেল্ল'
কি কৈছা অ শুনিছো অ শুনিছো
মায় মানে কৈছো এমাজন ৰিভাৰ আৰু ৰেইন ফৰেষ্ট একে জেগাতে আছে।